আহ ভাত খালে?
এ' ভাত খাই আহিছো আৰু।
অ', মই খাই বই লৈ পেলাই এয়া। অ', ঘৰ ভিতৰতে খজকাঢ়ি আছো।
অ', কি বনালি?
মই মাংস বনালো, দালি বনালো।
তাত। তাৰপিছতে আচাৰ আছিলে, আচাৰ ললো, নেমু টেঙা ললো, তেনেকেই খালো।
অ', এতিয়া গৰমত অৱশ্যে দালি নেমু, নেমু টেঙা খাবলে ভাল লাগে।
উম', মাংস খিনি ভাজিলো আৰু।
আহ'।
তই?
মই দালি বনাই থৈছো, আজি বোলো একো নবনাও, ভোট জলকীয়া অথনি ভোট জলকীয়া অলপ আনিছো জলকীয়া সৈতে আলু পিটিকা কৰিম বোলো, তেনেকে খাম দে বোলো সদায় হয়'।
অ', অ'।
সদায়নো দালি, ভাজি সোপা কিনো বনাই বনাই খাম আৰু, পিটিকা খাবলৈ মন যায় যে।
উম', উম', দয়া বজাৰ লগ আছিল যে, বজাৰলৈ গৈছিলি কাপোৰ আনিলি?
নাই কাপোৰ নাপালো আৰু তাত কাপোৰ নাই, এই কটনৰ কাপোৰতো নাপালো।
অহ', কি আনিলি?
নাই বেলেগ বজাৰ অলপহে কৰিলো, ফল চল অলপ আনিলো।
উম',।
তাৰপিছত গুলি অলপ আনিলো।
অ',।
ৰং- ৰং কেইটামান আনিলো, ব্ৰাছ আনিলো। এই তেনেকে আনিলো, কটনৰ কাপোৰ নাপালো, কটনৰ কাপোৰতো নাই, ৰহাত বিচাৰি নাপায়।
অ', এনেই কৰ' পৰা আন নো? নগাঁৱৰ পৰা আন'।
এনে নগাঁৱত হে, এইটো ভাল কাপোৰতো নগাঁৱত পাই, ৰহাত দুখনমানৰ পাইছো, কিন্তু কালাৰ কেইটা ভাল লগা নাই এই। দুটামান দুযোৰ, তিনিযোৰ আছে কিন্তু কালাৰ কিটা ভাল নহয়। কিবা ক'লা আছে, এনেকে কিবা কিবি ৰং আছে আৰু। অ', ৰংকেইটা ভাল নহয় কাপোৰতো ইমান ভাল নহয়, আ' নগাওঁ পৰা অনা নিচনা নহয় মানে সেইকাৰণে। অ', ত' সেইকাৰণে এইয়া অ', নানিলো আৰু সেইকাৰণে। আকৌ আনি পেলাই কাপোৰটো ভাল নহলে, আনি পেলাই কি কৰিম।
উম।
সেইকাৰণে নানি লো। নানি পেলাই, এতিয়া মই, এইয়া, ফলচকে লৈ গুচি আহিলোঁ, ফলচ আৰু ব্লাউজৰ তল কাপোৰ। এনেকে বস্তু অলপ কিনি লৈ আহিলোঁ। আকৌ কাপোৰ চিলোৱা নাই, চিলাম এতিয়া, অ'। আগতকে, এইয়া সেৰি কৰি
ৰাতি দুটামান বাজিব, দুটামান বাজিব। অ'!
তাৰপিছত, শু আৰু ৰাতিচোন, তিনটা বজাত পোহৰে হয়।
অ'! দেৰিলৈকে শু অকমান।
অ'! দিনত কাম নাথাকে আৰু ন'।
কাম নাথাকে ইমান আৰু। কাম থাকে, কিয় নাথাকে? এতিয়া, কাম থাকিলেও মানে, অলপ দেৰি, দেৰিকে কৰোঁ আৰু।
তাইৰ সলনিচোন, দিনতে কামখিনি কাপোৰ কাম কৰি, তই সোনকালে উঠি, আজৰি হয়, দিনতচোন কাম কৰিব পাৰ। ৰাতি, ইমান ৰাতিলৈকে থাকাতো ত' নাই-নাই।
দিনত কাম নুতুতে। দিনত মানে, এতিয়া ইটো মানুহ আহিলে, বহিলে কথা পা তিলো, চাহ দিলোঁ, তেনেকে গ'ল। আকৌ, এই
চাহ দি থাকিব লাগে। কাম কৰা সময়ত আৰু চাহ-তাহৰ কথা নাই আৰু।
উম, সেইবুলিয়ে মানুহ আহিলে, মানুহক চাহকণ নিদিবিনে? আকৌ, গৰু, ছাগলীকেইটা আহিলে, খেদিব গলোঁ, বান্ধিব গলোঁ।
অ'! সেইকেইটা কামতো ত' কৰিব লাগিবই। আৰু বহুত খিনি ৰেহাই। আগবেলাটো পাওঁ, সোনকালে উঠিলে।
নাই আগবেলাটো নাই, গৰম! ৰুম কেইটা গৰম যে, ৰুমত গৰমত নোৱাৰি আগবেলাতো। এই গধূলাত ঠাণ্ডা পৰে, অকমান।
অ'! সেইটো, হয় যেনিবা।
আমাৰ ঘৰটো গৰম নহয় জোনোঁ!
উম, গৰমটো বেছি হৈছে, এইকেইদিন। আজি একেবাৰে ইমান গৰম হৈ আছে ন? ৰ'দ নাই যদিও, গৰমতটো গোপ-গোপকে লাগি আছে।
আজি মই ৰহা গৈছোঁ, ৰহাৰ পৰা আহি মোৰ, একেবাৰে এনেকুৱা গা বেয়া লাগিছে, এলাহ লাগি গৈছে, ইমান গৰম!
অ'! বহুত কম আজি। মই মন্দিৰত গৈছিলোঁ, গধূলা সময়ত। গা-পা ধুইয়ে গৈছোঁ। তাত গোটেইজনী ঘামি একেবাৰে অ'! চাকি দিয়া ধৈৰ্য্য নাইকিয়া, হৈ গৈছেগৈ। ইমান গৰম লাগি ছেম! তাৰপিছত, আও এ, ওচৰতে শিৱ মন্দিৰত। অ'! ধুম-ধাম চা কি দি, মই একে বাহিৰতহে আছোঁহি আৰু।
অ'! নাই গৰম-গৰমটো উম, গৰমটো বেছি হৈছে আজি।
উম, ঘামি-যামি গোটেই, তিত, চোলা তিতি গৈছে।
অ'! মোৰ অহাতে গৰম লাগিছে, আজি। তই বজাৰ কৰি ফুৰিছোঁ দোকান এখনত, কাৰোবাৰ দোকানত, বনাবলে ফেন বতাহত বহি দিওঁ অকমান।
অ'!
উ বহি দিওঁ অকমান সময় বহি দি আকৌ জিৰণি লৈ পেলাই বস্তু কিনোমগৈ।
উম। হয় দে এতিয়া বৰ ৰ'দৰ দিনত গৰমৰ দিনত বজাৰ কৰাটো ধেমালি কথা নহয়।
ঔ মই এইকেইটা বস্তু আনোতে দুটা বজাতে গৈছো চাৰিটা বজাত চাৰে চাৰটা বজাত ঘৰ সোাইছো আকৌ।
অ আমি এতিয়া বজাৰ কৰিব লাগিলে আমি একে ছটামান বজাতহে ওলাই যাওঁ। আমে ভাল হয় চব। বজা খোলাই থাকে যে ৰাতি আঠটা মানলৈকে।
আহ অ।
সেইকাৰণে গধূলা গলেও ধৰি লও একো কথা নাই। ইখনত নাপালে সিখনত চাই কৰি আনিব পাৰো ন।
গাম লবি ছোন।
আছে কটনৰ কাপোৰ।
ভাল এনেকে হলছেলৰ দোকান আছে নেকি গম লবি। কিয় মই আগতে সুধিছিলো তই এদিনো খবৰ নিদিলি যে।
আছে এতিয়া এই মানুহ এটা হেৰি দি থাকে নহয়। হলছেলাৰ। এ তাৰ তাত এদিন আমি গৈছিলো কটনৰ কাপোৰ দেখিছিলো। আকৌ মিক্স পাত সোপাও দেখিছিলো।
কটনৰ কাপোৰ ৰেটো কেনেকে সেইটো গম ল'বিচোন।
জানো কিমানকে এতিয়া সোধা নাই কিনা নাই যে। হে মই ৰং চং নকৰোঁ এতিয়া ফেব্ৰিক নকৰোঁ। মানুহতো নাপাওঁ লগ নেপাওঁ নেপাওঁ দূৰৈত অলপমান ঘৰটো।
অ কেতিয়াবা গ'লে ৰেটটো ৰেটটো গম ল'বিচোন।
অ গ'লে বা সুধি আহিম এনে আঢ়ৈশমান লয় আগতে। মই আগতে বনাই আছিলো যে ফেব্ৰিক কৰি ছিলোঁ তেতিয়া কটনৰ এ আঢ়ৈশ লয় ভাল কাপোৰটো।
এইটো ভাল কিন্তু কটনৰ কাপোৰটো আঢ়ৈশ নলয়।
ত আগতে ওলোৱা কটনৰ কাপোৰতো এতিয়া ওলোৱা কটনৰ কাপোৰ বহুত পাৰ্থ কৈ মই আগতে কৰিছিলো।
অ আগৰ কথাতটো বেলেগ আৰু এতিয়া এতিয়া এইটো কটনতো আঢ়ৈশ নলয় কিন্তু আঢ়ৈশ ললে এ আঢ়ৈশ ললে বেচিবলৈ একোৱেই নাথাকিব গৈ।
পাঁচশ মানত বেচিব পাৰিবি লাগিব।
এই পাঁচশ কৰি মেলি পাঁচশ টকা কি হ'বগৈ একোৱে নহ'ব।
উ অ তই যিমান সোপাৰ ফুল দিয় সেইপাহত নহবটোন এনেই যে এয়া হেৰি কৰি কৰি দিয়ে যে।
এইয়া ফেব্ৰিক কৰি যে হেৰি মেচিনটোৱে বহাই বহাই দিয়ে। সেইবিলাক পাঁচশকে।
স্কিন পেইন্টিং।
অহ।
স্কিন পেইণ্টিংটো পাঁচশ।
অঁ হাতৰে কৰাটো বেছি চাগৈ আও।
অঁ স্কিন পেণ্টিংটো আকৌ উঠি যায় যে কেতিয়াবা।
অঁ নাযায়।
যায় যায় কম পাই মানে উঠি যায়।
অঁ নাজানো বহুতৰে দেখিছো নাইচোন উঠা।
ই অলপ দিন ধোৱা পিছত গুচি যায়।
জানো আৰু দেখিছো পিন্ধি আছে পুৰনা হৈ গৈছে গৈ নাই উঠাও।
মানুহে আমাৰ ওচৰ মানুহে কৰি কৰি আনিছে নহয়।
অঁ'।
নাই উঠি যোৱা নাই।
মই উম ক মই পেয়া কিনি মোৰ মোৰ দুযোৰ আছিলে উঠি গৈছে আৰু ৰং।
ৰং লৈ কথা আছে চাগৈ। হয়, দামী ৰংটোত- দিলে চাগৈ উঠি নাযায়, অকমান কম জুৰিটো দিলে উঠ- ঠি যায়, সেই তেনেকুৱাই আ।
হয়ে বাৰু।
জানো এতিয়া কি আৰু নাজানো কাপোৰ লৈহে- কথা নে ৰং লৈহে কথা নে? সেইবিলাক কৰি পোৱাত- নাই যেতিয়া আও নাজানো।
অঁ'।
ন?
উম' আঢ়ৈশ টকা হ'লো কটনৰ কাপোৰতো লোকচান হব, এই- এ নগাঁ গাওঁত ডেৰশ টকাহে লয়।
অঁ নগাঁৱত সেনেকে দামতো কম আমাৰ মৰিগাঁৱতকে।
অঁ'।
মই বা সুধিম দোকানত গ'লে বা সুধিম কিমানকে লয়?
অঁ মই আকৌ নগাঁৱত গলে লগ এটা লাগে যে যাবলে অকলে বেয়া লাগে যে।
অঁ'।
মৰিগা মৰিগাঁত গ'লে ধৰি ল লগ দৰকাৰ নাই তোৰ ঘৰলে গৈ পেলাই এৰাতি থাকি লৈ আহিব পাৰিম তোৰ লগত।
অঁ অঁ মই সুধি চাম বাৰু মই চাৰিআলিত গলে।
অঁ'।
চাৰি আলিত গ'লে মই দোকানখনত সুধিম হলচেল কিমানকে দিয়ে বোলো কাপোৰ। তেনেকে সুধিব লাগিব।
এ তেনেকে উম কিনিবলৈ হ'লে কম ৰেটটো হলে ভাল আৰু বেছ-
অঁ অঁ অঁ। আজিকালি ইমান একে দামী খোপা নিকিনেও মানুহে ন বেছ- ছি মানুহে নলয় দেচোন দামি কাপোৰ।
নিকিনেই আজি চাৰি পাঁচশ টকীয়া ছশটকিয়া সাতশ টকিয়া পিন্ধে।
অঁ'। তেনেকুৱাই পিন্ধে আমিও তেনেকুৱাই বেছি ভাল পিন্ধো, যি কিযোৰ একে কবা বিয়াত- যোৱা কাপোৰ আৰু ন, সেই গিযোৰে দাম দি দি লওঁ। এনেই ইফালে সিফালে যোৱাকে অকমান কম দাম দি দিয়ে লওঁ আৰু।
অঁ'।
পাঁচশ ছশ এনেকুৱা দামতে।
অঁ, মই সেই তাকে ভাবি আছোঁ। বোলো নগাঁৱত কে বোলো তহঁতৰ তাত কম ৰেট যদি- মানে ৰেটটো একে হলে তেতিয়া তাত- তাতে কিনি আনিব পাৰি আৰু ইয়াত আকৌ গ'লে নগাঁও গ'লে লগ এটা লাগে, অকলে যাবলৈ বেয়া লাগে।
অঁ, এদিন আহিবিচোন বাৰ দুইজনী যাক সুধিবগে পাৰিম কিমানত দিয়ে? ন!
অঁ, এনে ৰেটটো বেছি হলে নানো। অঁ, ৰেট- টো বেছি ৰেটত বেছি হ'লে নানো আও, এনেই গৈ সুধিব পাৰিম আৰু।
অঁ, এনেই আহিবি এদিন। যায় পেলাই তেতিয়া সুধি আহিব পাৰিম। এনে সুধিলে ন- সুধিলে বেয়া লাগে যে।
অঁ।
সুধি আহিলে হয়। তেতিয়া সুধি পেলাই বোলে ইমান দিব- পাৰিবা নে?
অঁ, সুধিবা আকৌ নানিলেও বেয়া পাব।
অঁ বেয়া পাব। সেইকাৰণে মানে বেয়া লাগে আৰু। তই আহিলে মানে সুধিলে অঁ। এদিন আহিবি আৰু তেতিয়া হেৰি কৰিম। অঁ, হ'ব দে ন?
অঁ -অঁ হ'ব দে অঁ।
হ'ব দে ৰাখ অঁ- অঁ।